হেল্ল'? হেল্ল'?
হেল্ল'? এইয়া এনেই হে অকমান ৰা ৰাস্তা-ৰাস্তা ওলাই আহিছো, তুমি?
ময়ে ৰাস্তাতে।
ভাত খালা নাই, বিজুলী মাৰিছে দেখিছা নাই তোমাৰ ঘৰৰ হিফালে?
মই
আগফালে চোৱা আকৌ ডাৱৰখিনি।
অ', মই ৰাস্তাতে আছো।
উম'।
অ'।
মই তাতে আছোঁ নাই দেখা মই নাচালো এতিয়া
এতিয়া কলেজ আছে।
এই ওপৰলে
অ'। কোৱা, কিবা কিবি খালা নাই?
হা?
কিবা কিবি খালা নাই?
কিবা কিবি নাই অথনিতে ভাত খালো যে।
উম'।
আকৌ ভুক লগাই নাই এতিয়া।
উম'।
তুমি কিবা কিবি খালা নাই?
মই নাই খোৱা খামহে।
উম', খাই লোৱা।
তাকে মামাহঁতে হাঁহ নিয়াৰ কথা কৈছে কি কওঁ জানো।
কি বস্তু?
হাঁহ-হাঁহ।
অ'।
কিবা হুলস্থুল হৈ আছে, কোনবা গান গাই আছে নি?
আমাৰ থানত
আচ্ছা, অ' আচ্ছা।
ৰাতিপুৱা শুই উঠাৰ ধৰি তোমাৰ গানেই আও।
গান গাইছে নে বেলেগ কিবা?
এ এনে মিটিং আজি কিবা, গোটেই ডিষ্ট্ৰিকৰ। শিক্ষকসকলৰ কিবা মিটিং আছিলে।
অ'।
তাতে ৰাতিপুৱা মানে মোৰ সাহ পৰা ধৰি অকল শুনিহে আছিলো।
অ', ধেৰ মানুহ আহিছে নেকি?
বহুত মানহ, গোটেই মাষ্টৰ সোপা আহিছে নহয়।
উম'-উম'।
লখিমপুৰ ডিষ্ট্ৰিক্ট ৰ।
অ', লখিমপুৰ। অ', আচ্ছা। মই আকৌ প্ৰত্যেকখন ডিষ্ট্ৰিকৰে বুলি ভাবিছিলো প্ৰতিখন ডিষ্ট্ৰিক্টৰে।
অ', লক্ষীমপুৰ। এ, হেৰিয় নহয় অকল এল পি স্কুলত। উম।
অ'। এ বহুত গৰম উঠিছে, গৰম লাগিছে না নাই?
বেয়াও বেয়া গৰম দিছে।
বহুত মানে হাতত বিচনী লৈ থাকিব লগীয়া হৈছে, হ'ব মানে এনেকুৱা পৰ্যায়ৰ আহিছে মানে। ভাবিব নোৱাৰা গৰম উঠিছে।
উম, বৰষুণ দুদিনমান দিব লাগে মজা লাগিব।
কি বস্তু?
আৰু দুদিনমান বোলে দিব লাগে।
উম।
তেনেকে তেতিয়াও মজা হব।
উম।
আৰু কোনে বনাব?
জানো কোনে বনাব, তাকে কিবা এটা কৰিবগে লাগিব মই ঘৰলৈ যোৱাই নাই। এনে ৰাস্তাত ৰখি আছো যাম এতিয়া ঘৰলৈ, ঘৰলৈ গৈ পেলাইহে গম পাম কি হয়।
অ'।
উম।
আমাৰো মাহত আমাৰো মাহত অহাই নাই বোলে।
দেৰি হ'ব নি অহা?
দেৰি নহয় বাও। অ', যোৱা দেৰি যে। দেৰি-দেৰিকেহে গছে।
উম।
দেৰি নহয় বাও।
উম।
অ'।
কি দিব বিয়াত, গিফট?
জানো কি দিয়ে।
এনেই শুনি আছে নহয় কি পাতিব, কিবা-কিবি কাহৰ কাহি-বাতি।
কাঁহৰ বস্তু।
উম, অহ।
কাঁহতো
উম
তেম
উম
তাৰ আৰু শৰাই এখন দিব নেকি তউ এটা শৰাই এখন৷
অঁ ধৈই বস্তু দিব নেকি?
অঁ তেনেকে দিব পাৰে। ধেৰ বস্ত নিদিয়ে।
উম বিয়াত কি খোৱাছে বিয়াত কি খুৱাব?
এয়াত হেনো মাছ নে মাংস ভাত
বহুত মানুহ মাতিছে নিকি?
ক বহুত মানুহ।
যেনে কিমান হব?
অ', বহুত দিন। দুজনী ছোৱালী চিনাকী আছে, নিজৰ ঘৰ আছে, মাকৰ ফালে আছে বাপেকৰ ফালে আছে। হ'ব। পাওঁ থাকিলে
উম।
এনেকুৱা গৰম দিলে বিয়াও মানে কি কবা আৰু
তাকে তো কুহে কি কইছে?
এ ৰাস্তাত এ এু ফ আছো ঘকে এবাৰ গৈছে এবাৰ আহিছে৷অঁ এবাৰ ঘৰলে গৈছে এবাৰ আগফালে আহিছে৷
অঁ
থ গেছে
গৰম উঠিছে।
তাই বকে গং নঠে
কেলে বা?
নাজানো তাই বৰতা আৰু গৰম নাই তাইগাত৷
আত্ছা
মানুহ জনি অলপ বেলেগ।
আমাৰ বিলাকৰহে গৰম উঠে বহুত৷
অঁ মোৰ বহুত মোৰ ঘ না ঘামো মানে মোৰ অকল গৰম উঠে৷
মোৰ ঘামি আমাৰ ভন্টীয়ে খুব গৰমতো কাপোৰ লয়ে শুই আছে৷
মই কাপোলৈয়ে শো কাপোৰ মো মই শুওতে কাপলৈয় শুওঁ কিন্তুই এনেই গৰম
এই তুমি-তুমি দুপৰীয়া শুব নোৱাৰা সিহঁতৰ গৰমত তাই দুপৰীয়া কাপোৰে শুব। নাজানো তেনেকেই থাকে আগৰ পৰাই
অহঁ।
উম। পৰহি আমাৰ ৰিপুঞ্জ চাৰক দেখিলো৷
ক'ত?
এয়া এফালে এতিয়া গৈছে এই ফালে দি পাৰ হৈ৷
এই ৰিপুঞ্জয় চাৰ মানে আমাৰ এই ফালৰ?
আকাশত তৰা কিমান আছে বৌ?
সেই হিচাপ কৰা আকৌ তুমি।
আতচা কৰিবলে বহুত লাগিব নহয়৷
নোৱাৰি অঁ হিচাপ কৰিব তুমি চাঁই থাকা চোন বাউ৷
এনেই-এনেই সৰু এনে গ্ৰহ কেইটা আছে বাৰু?
কি?
এনে সৌৰজগতৰ গ্ৰহ কেইটা আছে গ্ৰহ?
এটা এটা কে কোৱা চোন
গ্ৰহ তাকেতো তোমাক সুধিছো কেইটা আছে গ্ৰহ
সাতটা
নটা
অ এটোয়া হেৰিটো কি নেপচোন নে কিবা সেইটো
নেপচন ব্লটো
বঠ আমাৰ আমাৰ পৃথিৱীৰ কাষে কাষে কি ঘৰে পৃথিৱীৰ কাষে কাষে
পৃথিৱীৰ কাষে কাষে কি কৰে
ক আকৌ কি ঘূৰে?
তুমি কোৱা আকৌ
পৃথিৱীখনতে সূৰ্যৰ চাৰিওফালে ঘূৰে আমাৰ পি পৃথিৱীৰ খনৰ চাৰিওফালেও কিবা এটা বস্তু ঘূৰি থাকে সেই ঘূৰি থকা বস্তুটোৰ নামটো কি?
তুমি জানা সেইটো জানা চবেই জানা ভালকে গোটেই সৰু ল'ৰা ছোৱালী পৰ্যন্ত জানে এইটো জানিব লাগীয়া কথা
জানো-জানো বুজি পোৱা নাই কি কৈ আছা৷
যে আমাৰ যেনেকে পৃথিৱীখন সৌ সূৰ্যৰ চাৰিওফালে এনেকে ঘূৰি থাকে তেনেকে আৰু এটা বস্তু ঘূৰি থাকে আমাৰ পৃথিৱীখনত পৃথিৱী খনৰ চাৰিও কাষে ঘূৰি থাকে
ক
তাকেতো কোৱা আক কি
আৰু মঙ্গল গ্ৰহ নি
মংগল
অ
সেই জুন বাই আকৌ
এ সেইটো থকা নাই মই হেৰিয় কথাই কৈছো এইকেই তাৰ ভিতৰত যে এটা থাকে যে
প্লুডু নেপচন প্লুটু
কোৱা
কোৱা আৰু কোৱা আকৌ
কি কম
সেইবিলাকে
কি বস্তু
সেইবিলাকে কৰা তুমি চিয়েলকে কৰা নামকেইটা
চিৰিয়েলকে নামকেইটা নাজানো ইমান ভালকে
ন এটা আছিলে হেৰি
পৃথিৱীৰ সূৰ্য পিঠিবি মংগল
অ
তাৰপিছত বৃহস্পতি
উম
ইউৰেনাছ
অ
নেপচোন
উম
প্লুটো
উম
অনেকেই আছিলে সাতটানে আঠটা নে নটাকে কিবা এটা
উহ
ইমানটা মনত নাই। অসম ভাৰতৰ ৰাষ্ট্ৰপতি কোন?
কি?
ভাৰতৰ যে ৰাষ্ট্ৰপতি যে আছে কোনবাৰো?
এ ফাষ্টত নে কি?
নহয় এতিয়া যে বৰ্তমান ৰাষ্ট্ৰপতি কোন?
উ
ভাৰতৰ ৰাষ্ট্ৰপতি কোন এতিয়া বৰ্তমান? ভাৰতৰ ৰাষ্ট্ৰপতি কোন বোলো প্ৰথম?
দ্ৰৌপদী মূৰ্মু যে দ্ৰৌপদী মূৰ্মু নে কিবা নহয় জানো? অ
কিবা হুলস্থুল আহি আছে, কি কৰি আছানো অহ
মই নাই কৰা, খানাত আকৌ।
নহয় কিবাকিবি কোবাই কোবাই থকা নিচিনা লাগিছে আকৌ।
অহ বিছনীখন, এতিয়া?
নাই অহা।
উম---কোৱা
কি ক'ব লাগে? কোৱা, তুমি কোৱা
এ ইয়াতো কি বুলি কয়, ঘৰলে কেতিয়া যাবা?
যামেই এতিয়া, আকৌ বিচনী মাৰি আছে নে, কিবা এটাত খপ খপকৈ শব্দ আহি আছে।
অহ অ মা হতে মা নোপোৱাহি হ'ল।
মা হত আহিব, মাহঁতলৈ চিন্তা কৰি লাভ নাই নহয়, কিবা এটা কামত গৈছে সেইটো কাম কৰি আহিবই দেখোন।
হ'লেও আমনি লাগিছে থাকি থাকি।
আমনি লাগিলে বোলি মাহঁতৰ লগতো হেৰি কৰি নাথাকে নহয়, ফোন আছে আজিকালি আমনি লাগিবলে কি ফোন আছে কিবা আছে।
অ লৌ পায় কিবা-কিবি লাগে্
উম
হ'লেও কিবা-কিবি লাগে বুলো।
হম
জোনাকী পৰুৱা ওলাইছে।
কি বস্তু?
জোনাকী পৰুৱা।
জোনাকী পৰুৱা ধৰিবলৈ, ধৰিবা নেকি? জোনাকী জোনাকী পৰুৱা ৰাতি ওলাই দিনত কিয় ওলায়?
নাযানে এনে নেদেখে আকৌ।
জোনাকী পৰুৱা লাইট কেনেকে জ্বলে বাৰু পিছফালে?
লাইট হ'বলা সেইটো?
না-না কিবা এটা যে পোহৰ দিয়ে, গা কেনেকে দিয়ে সেই পোহৰটো?
কি যে ধিপ-ধিপ কে মানে কি বস্তুটো মাজে মাজে, নাইকিয়াওক মানে বস্তুটো যে মাজতে নাইকা কেয়াহ নিচিনা হৈ যায় কেলে?
অহ মানে এতিয়া লাইট টো অফ-অন কৰিলে যে যেনেকে
অহ'-অহ'-অহ', সেইয়া কৈছো, অ', মানে পতকে নাইকিয়া হৈ যায় আক। জানো ক'পা আহেনো?
তাকে টো তোমাকে সুধিছো?
সেইটো মই বুজি নাপাও।
উম', ধৰি পাইছে না জোনাকি পৰুৱা?
পাইছো।
উ কি কৰা আগতে ধৰি? আমি আগতে ধৰিবলে বটলত ভৰা থওঁ।
জোনাকে মই বটলত ভৰা পঢ়িছিলো বুলি।
উম'।
উন্দছেে
আছে মনত আছে, তুমি ধৰি পইচা নে আগতে?
উম পাইছো।
কিমান?
এ এনেই মানে এই যে গাহিৰত যে সোমাই যে,
ক'ত, অ আঠুৱাৰ ভিতৰত ধৰিছে এনে বাহিৰত এনেকে ওলাই পেলাই ধৰিবলে যোৱা নে নোযোৱা?
নাই ধৰা, জীয়া হে ধৰিছো।
জীয়াত আমি আগতে জীয়া ধৰো নহয়, জীয়া ধৰি পেলাই আমি বস্তা ৰচি বান্ধি দিওঁ।
অহ'।
ত ৰাস্তা আ্ত ব্ধি পেলাইকে হেৰি কৰো,
উম'।
তোমালোকে জীয়াই ধৰি পেলাই কি কোৱা?
এনেই জীয়া ধৰি পেলাই সনে থৈ দিও, তাৰপা পাখি কেইটা শুকাই দিওঁ।
হয়
পচতেলেে ক
উম'। ধকিব গলা নেকি জীয়া ধৰো, জীয়া ধৰি চিলা ওৰাও।
উম', ন-নাও বনাই হয় নাই? নাই প-
উম বহুত ধুনীয়া মজা ভাল লাগে।
উম'।
চিলা উৰোৱাই।
উম', নাও বনাই পাছত
নাওতো বনাইছো, বাহৰ পাতে নাও বনাইছো কিবা কিবি এনেকে।
সেইটো নাই বাবা কাহজে বনাই পাইছা?
কাগজে-কাগজে আমি আগতে টোপি বনাও।